অ' কি কৰিছে?
এয়া ভাত বনাই আছো, তই?
মই এ ভাত বনাই আছো।
কি বানাইছ?
অ' পথাৰলৈ গৈছিলো মাছ মাৰিছিলো
অ'
এয়া হেৰি তাকে মাছ লৈ আহিলো তাৰপা এনেকে ধেৰ মাছ ওলাইছে মানে একে।
অ' পানী হৈ ছেন
অ' পানী হৈছে
উম উম পানী হ'লে এতিয়া হেৰি মাছ সোপা উজান যাব নহয়। ন
উজান আহে এনেকে কাৱৈ মাছ কাৱৈ মাছ অ শি শিঙি মাছ মাগুৰ মাছ এ ঢেৰ লাগে জালত একদম।
অ' জাল মাৰি আছে ন?
অ জাল মাৰি আছে আকৌ পুঠি মাছ মানে চিপ জালত যে চি জাল নে নে কি কিয় কয় সেইখনত এনেকে পেলাই পাতি দি পেলাই যে এনেকে দাঙি দিয়ে যে সেইখনতহে একেবাৰে উম হেৰি অ' সৰু সৰু মাছবিলাক উঠিয়ে আছে।
অ' ভালেই দে তহ'তৰ ওচৰতে পথাৰ খন আছে আৰু তহ'তে মাছ নিকিনেকে খাব পাৰ আৰু।
অ' অ'
হেইকেতা ম মাছ খাইাওঁ সোৱাদ, আমি এতিয়া নিকিনিলে খাব নাপাওঁ। আমাৰ আগে আকৌ পৰা আনি পেলাই বা বেচেহি হয়।
অ' আমাৰ ইয়া কিনিবলৈ ধৰি লও দৰকাৰ নাই। গ'লে মাৰি আছে কেইটামান লৈ যোৱা বুলি কয় আৰু
অ', আমি এটিয়া
আৰু আমাৰ ঘৰৰ মানুহ, ঘৰৰ মানুহে মাৰেযে আমাৰ এই বৰ্তাকহঁতে মায়ে, এনেই দিয়ে তেতিয়া। বেলেগে মাৰিলে ধৰিলেক অকণ আনিব বেয়া লাগে। গে আও।
তা মানুহে মাৰি থাকিলে বা একেইটা খা গৈ বুলি দি দিয়ে ন।
অ', দিয়ে এনেও ঘৰতে দি থৈ যায়হি, তেও মই আজি গৈ আছিলো যে সেইফালে।
অ' চাবলৈ গৈছিলি?
অ, চাব গৈছ
অ', চাব গৈ ভাল লাগে ন? জাল মাৰি থাকা। অ', মইও ভাল পাওঁ নহয়। জাল মাৰি থাকিলে একা চাই থাকিব বৰ ভাল পাওঁ। মাছ সোপা যে লাগি আহে ন অ', খাও বা নাখাও, কিন্তু চাব মোৰো বহুত হেপাহ আউ হেঁপাহ, অ, মাই কিবা মানুহ যায় ন? লোকে যদি বৰশী বাই, অ, লোকে যদি বৰশী বাই থাকে কে মোৰো বৰশী বাব মন যায়, আগতে বান্ধু নহয় বৰশী আমাৰ সেই বৰ পুখুৰীটোত আৰু এটা মাটি খান্দা পুখুৰী বুলি এটা আছিলে। তাৰপিছত তাতে মই একে বৰশী মাছ লাগে ইমান ধুনীয়া লাগে ন'। ডাঙৰ ডাঙৰ পুঠ পুঠি মাছ আৰু কাৱৈ মাছৰ টিলিকা সোপা। উম, তেতিয়া সেয়া মাৰি-মাৰি এতিয়া মানে বৰশী মাৰা দেখিলে মনটো লক-লকাই থাকে। এ আমাৰ ওচৰত তেনেকুৱা পথাৰ নাই।
অ',
অ', তহত আছে আৰু ন?
অ, আমাৰ সেয়া ঘৰতো, পুৰণা ঘৰতো পুখুৰী এটা আছে নহয়।
অ',
তাত হে আমি হেৰি ধৰি লওক কেতিয়াবা একো নাথাকে আ, আমি দুইজনী গই সেয়া বৰশী বাও আৰু উঠে এই চন্দা মাছ বিলাক মানে বেছি উঠে। হেয়া এৰি দিয়ে যে, সেইটো মাছে পুটোক কে উঠে। বেলেগ মাছবিলাক ইমান উঠিব নিবিচাৰে।
অ'। চন্দা মাছৰ পোৱালিটো এৰি দিয়ে।
অ', এই দিয়া, ডাঙৰ হয় কৰা
অ'।
অকণ ডাঙৰ-ডাঙৰ চাই, অ', অকণ ডাঙৰ-ডাঙৰ চাই এৰি দিয়ে, মানে, আৰু
অ', আগতে মই একে, উ, আমাৰ মাহী-দেউহঁতৰ ঘৰত যাওঁ যে অ সিহঁতৰ ঘৰত গ'লে, আৰু, তাত, প্ৰেমা মাহীয়ে, মই, মই, বৰশী বাওঁ সেই, সিহঁতৰ পুখুৰীটোত এইয়া, ভঁৰালটোৰ ওচৰতে ৰৈ পেলাই বৰশী বাই থাকোঁ আৰু ইমান ধুনীয়া একে চটা-চটা পুঠি মাছ সোপা উঠে মাহী-দেউয়ে সেইয়া হেৰি শাকৰ সৈতে বনায়। এই জিলমিল শাক আছিলে সিহঁতৰ বাৰীখনত, ধেৰ জিলমিল শাক। তাৰপিছত জিলমিল শাক মই ছিগি দিওঁ, বিলাহী, এনেকে দি বনায়। খাই যে কি ধুনীয়া লাগ গে দুইজনীয়ে একেবাৰে, উম
কেও বনাই আক ন
অ'। বৰ ধুনীয়াকে বনায়। এতিয়া মাহী-দেউৰ খবৰে পোৱা নাই। কি বা হৈছে এতিয়া নবনোৱা হ'ল আৰু।
অ', এতিয়া ভাত নবনোৱা
অ', ভাত নবনোৱা হ'ল। বোৱাৰী আহিলে, এতিয়া মানে ইমান যাবওঁ ভাল নালাগে, হয়, তেতিয়া অকলশৰীয়া আছিলে যে, এ গৈ কৰি সেইয়া কৰি মেলিওঁ দিওঁ ধৰি ল গৈ কৰিওঁ ভাল লাগে। লাগে ন।
অ'।
এতিয়া ইমান আকৌ ল'ৰা ছোৱালী ঘৰৰ পৰা এৰি পেলাই যাবই নোৱাৰোঁ।
উম। মই সেইফালে গ'লে সোমাও তেতি। কেতিয়াবা।
অ' খবৰ খাতৰি লৈ আহোঁ আৰু।
চানা হে চানা বিলাক পেক কৰি কৰি বেচে নহয়।
অ' সেই সেয়া কাম কৰে নেকি।
অ 'সেয়া কাম কৰি আছে আকৌ চানা বনোৱা হেৰি ঘৰতে মানুহো ৰাখি লৈছে নেকি।
ঘৰতে বনাই চানা।
অ' মিচিন চিচিন আনি লৈছিলে বুলি শুনিছিলোঁ।
অ'
হেৰি সে মই গ'লে দি পঠায়েই আৰু মানে সেয়া এইতেমা দুটা মোক সি ল যা ল যা বুলি কব মোক হে লৈ আহোঁ আৰু।
অ'সি আকৌ দিয়াত ভালেই নহয় বস্তু।
অ'
তাই ভাল পাই যে।
অ'
উম
এদিন মানে হেনো। নোসোমালো যে একে আকৌ মোক মাতি মাতি সোমাই ছে কিয় নোসোমালি এইফালে দিয়ে গৈছ। তাৰ পৰা আকৌ সোমাইছোঁ গে গাড়ী ৰখা। খাই পেলাই।
অ' সেইহে ঘৰতে চানা বনা মেচিন আনি লৈছে আৰু। আগতে বেলেগত। আছিলে যে এবাৰ নাথাকা হ'ল চাগে।
এতিয়া ঘৰতে ইমান পেকিং মানে অৰ্ডাৰ আহি থাকে।
অ 'দোকানে দোকানে দিয়া। নে দোকানৰ মানুহ আহে লৈ যায় নে। কি বেলেগ মানুহ আহে লৈ যায়।
লৈয়ও যায় আকৌ সি দি থৈও আহে গৈ।
উম মিহি চানাটো বনাই নেকি চব বনাই একেবাৰে।
চানাটো খাই ভাল লাগে এই এই টেমাত যে থাকে যে। প্লাষ্টিকৰ অ'। টেমা বিলাকত থাকে যে সেই তেনেকুৱা।
অ 'ঘৰতে বনাই কেনেকে বনাই এদিন গৈ পেলাই চাবগৈ লাগিব ৰ।
অ' ক বাবা অ ক বাপা অ' কাৰিকো অনা কথা আছে। আছিলে বেলেগ দূৰৰ পৰা।
অহ',
ক'ব কলিকতা নে ক'ব পৰা এনা কথা আছিলে।
অ, তাৰ আকৌ বাহিৰৰ মানুহৰ লগত চিনাকিও আছে নহয়। সি আগতে ঘূৰি ফুৰে বিহাৰী বঙালী খোপা মানুহৰ লগত এই সি সেইবিলাক আৰু বহুত বস্তু শিকি থৈছে।
অ ',
এতিয়া আহে ঘৰতে বনাই ল ত ভালে হৈছে।
অ।
ন। ভয় এটা থাকি কাম কৰা নিচিনা একো হ'ব নোৱাৰে হয়নে?
উম, ঘৰতে আছে উম কৰিছে ভালে হৈছে।
ঘৰৰ মানুহখিনিও চাব পাৰা যায়। আকৌ ধৰি ল এতিয়া উম ঘৈনীয়েক ঘৈনীয়েকো আকৌ ইফালে সিফালে গলে মেহিটো অকলে থাকে ন?
অ এতিয়া মানে সেই বৌ মানে সেইবিলাক কামতে এনেকে চব পেকিং - চেকিং কৰাত লাগি যায় আৰু।
অ ইনকাম এতিয়া, অ তাই ফাৰ্ম এটা পাইছে দুইটা ইনকাম ভালে হৈছে।
অ মানুহ ৰাখি লৈছিলে বোলে, অ মানুহ ৰাখি লৈছে।
অ, সময় মাহিদেও বনাব পাৰিব, পেকেট কেইটানো কি আৰু।
অ পেকেটগিটা বনোৱা মেচিনো আনি লৈছে আকৌ কিবা এনেকে উম হেৰি কৰাও আনি লৈছে, ঢেৰ কিবা - কিবি আনি লৈছে।
উম, চাবগৈ লাগিব কেনেকে কি বনাই তই চাই আহিছ? উম এতিয়া ধান - চান ৰুইছে আৰু ন?
অঁ দুই একে পুৰা পেকিং কৰাত লাগি আছে,
আহ তাহলে এতিয়া ধান ৰুইছে আৰু,,
ধান ৰুইছে,,
অ এইকেইদিন নিদা সময় নাই আৰু
উম এইকিদিন - - সময় নাই আৰু,
কথাত আকৌ মানুহক হেৰি দিব লাগিব।
অ ভাত দিব লাগিব চাহ দিব লাগিব,
অঁ এনে কঠিয়া চঠীয়া তোলাকে মানুহ লগ চাহ দিয়ে আৰু।
অ' চব মানুহে লগাই দিয়ে।
উম
খালি সেই চাহ ভাত এয়া সময় মতে দিলে গৈ হ'ল আৰু।
অ' তহ'তৰ ট্ৰেক্টৰ খনে হাল চাল বাই আৰু।
অঁ হাল বায় আৰু।
উম ট্ৰেক্টৰ খনৰ এতিয়া একেইদিন হেৰি হ'ব দে ভা়ঢ়া বেছিকে পাব দে।
অ' এই সময় থাকিব ঘৰত থাকিব সময়ে নাপাই টেক্টৰ।
অ' সিঘৰ সিঘৰ এতিয়া চবে আজিকালি গৰু নাইকিয়া হ'ল নহয়। চবেইটো ট্ৰেক্টৰ এটা হয় ন।
উম আৰু আজিকালি মানে চবৰ ঘৰে ঘৰে আজিকালি ট্ৰেক্টৰ হোৱা নিচিনা হৈছে।
অ'
তেওঁ আমাৰ খন মানে আহ ঘৰত থাকিবৰ সময় নাপায়। পায় মানে চবে বিচাৰিয়ে যে।
অ' থ দে। যেনে লাগে। এটা বস্তু হয়নে?
আহ। অহ।
তেল, চেল বিলাক তেলৰ খৰচ তেল ভৰাবা লাগে চাগে ন?
অহ, তেল ভৰাব লাগে।
অহ, তেলৰ খৰচটো ধৰি লোৱা তহঁত। হাল বালে এবিঘা মাটিত যিটো পায় সেয়া পাৰ লাভ কেইটা ল'ব অঁহ, হেৰি তেলো ভৰাব লাগিব
অহ, তেলো ভৰাব লাগিব অঁহ '।
উম, তেল খাই চাগে বহুত ন?
অহ, তেল হেৰি খাই মই ইমান গম নাপাওঁ মানে
উম, উম, তাৰমানে আমাৰ ভাইটি টোয়ে চলাই আৰু।
আহ'।
নে মানুহ ৰাখি লৈছে।
নাই, সিয়ে চলায় সি চলায়।
উম।
মানুহ ৰখা নাই? অ' নিজে নিজে চলাই নিজে ধৰি ল তেতিয়া হেৰি বেলেগে চলালে হেৰি হে হয় গাড়ী চাড়ী হয়।
অ গাড়ী বেয়াও কয় আকৌ ধৰি লওঁক তেল বেছিকে গ'ল বুলি ক'ব ন? এতিয়া নিজে চলাই তেতিয়া কিমান যায় কি কথা গমেই পাব।
অ।
তেতিয়া অ অ ভাল ভুলকে কিছুমানে কবাই কবাত উঠাই আনিব গৈ। যে দে হ'ব দে ৰাখিছো ন অ অ।
উম।